হেল্ল'অ
অ শুনিছোঁ?
অ' শুনি আছোঁ।
কি কৰি আছা? খবৰ ভালে মোৰ। তুম, তোমাৰ?
উম ভাল ভাল। ভাত খালা?
ভাত খালো অলপ আগত। তুমি খালানে?
উম, খালোঁ খালোঁ। অ, আজি আমি, তোমাৰ মানে আমি খাদ্যৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছোঁ।
বেয়া নহয়। খাদ্যৰ ওপৰত আলোচনা কৰাতো মানে আমাৰ বাবে ভাল কাৰণ চাবা আমাৰ ভাৰতবৰ্ষতে, ভাৰতবৰ্ষ নহয় অসমৰ কথাটো ক'লো আমি অসমতে বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন মানে প্ৰিয় খাদ্য থাকে বা বিভিন্ন আমাৰ, জাতি মানে জাতীয় খাদ্য জাতি বোৰৰ মানে ভাল ভাল, ভাল-ভাল খাদ্যবোৰ থাকে আৰু সেইবোৰৰ বিষয়ে আলোচনা কৰোঁ। অহ কোৱা
আৰু ধৰা মানে অ সেই অ ধৰা আমাৰ খাদ্য খালেহে মানে স্বাস্থ্যতটো মানে অ, শৰীৰটো মানে অ, তোমাৰ ভালে থাকিব আৰু তাৰ বাবে ধৰা আমাৰ
অ, মূল আধাৰ হৈছে তোমাৰ পুষ্টিকৰ খাদ্য।
উম।
আৰু তোমাৰ সুষম তোমাৰ যিবিলাক সুষম খাদ্য আছে মানে তেওঁ সেইবিলাকে মানে শৰীৰটো তোমাৰ বাবে বহুত প্ৰয়োজনীয় ধৰা।
হয় হয়।
অ পুষ্টিক, অ মানে পুষ্টি উৎপাদন সঠিক ভাৱে মানে অ তোমাৰ শৰীৰটো মানে অ, কাৰ্বহাইড্ৰেট বা প্ৰটিন চৰ্বি যি যিখিনি আৰু ভিটামিন তোমাৰ যিখিনি লাগে আৰু সেইখিনি মানে দিয়ে আৰু সুষম খাদ্যৰ পৰা।
হয় এই, এইটো ঠিকেই ক'লা কাৰণ খাদ্য মানে খাদ্য খালে আমি ব মানে আমি চ-চলাচল কৰিবলৈ বল বা আমাৰ কাম কৰি থাকিবলৈ আমি প্ৰয়োজনীয় পুষ্টি টো পাম বা আমি খাদ্যৰ ধৰা পাৰ, পৰা আমি প্ৰটিন কাৰ্বোহাইড্ৰেট বা চৰ্বি জাতীয় সেইবোৰ বস্তুবোৰ পাম আৰু আমি। ঠিক আৰু সেইদৰে মানে কেনেকুৱা খাদ্যবোৰ খালে মানে আমাৰ কেনেকুৱা হয়। আজি চাবা আহ আজিকালি আমাৰ খাদ্যবোৰ কেনেকুৱা হৈছে আমাৰ খাদ্যবোৰত মানে আজিকালি মেডিচিনযুক্ত বস্তু বোৰে মানে মেডিচিন মাৰা দেখা যায় বা আমাৰ চবা আগৰ আজি আজিকালি তুমি এক কিলো বিলাহী আনি থৈ দিবা তুমি আজি কাচা বিলাহীটো আনিবা ৰাতিলৈকে পকি থাকিব আৰু সেনেকুৱা হয় আৰু আজিকালি মানে সেইবোৰ আৰু আমাৰ কাৰণে ভা ভাল নহয় আৰু মানে। ঠিক আৰু আহ এইবোৰৰ পৰা আমি এইবোৰ খোৱাতকৈ আমি ঘৰত মানে উ উ মানে খেতি কৰি খাদ্য মানে উৎপাদন কৰি খোৱাটো ভাল আৰু মই ভাবোঁ। ঠিক আৰু এইদৰে খা খাদ্যবোৰ মানে আগৰ খাদ্য আৰু মানে এতিয়াৰ খাদ্যৰ মাজতো বহুত টো পাৰ্থক্য আছে মানে আগৰ খাদ্যবোৰ আমাৰ মানে শৰীৰৰ বাবে ভাল আছিল বাৰু আজিকালিৰো ভাল বাৰু কিছুমান কিন্তু কিছুমান আৰু মানে ভালতকৈ আৰু বেয়া গিলাক খাদ্যবিলাক আৰু আমাৰ মানুহ বিলাকে বেছি আঁকোৱালি লোৱা দেখা যায় আৰু মানে। কেনেকুৱা চাবা তুমি আজিকালি চাবা ম'ম', চাওমিন বা আমাৰ ফাষ্ট ফুড জাতীয় খাদ্যবোৰ আৰু সেইবোৰ আমাৰ মানে দেহৰ বাবে খাব লাগে আমাৰ মুখ মানে মুখৰ জুতি বুলিয়ে ক'ব পাৰো কাৰণ সেইবোৰৰ পৰা আমাৰ মানে শৰীৰটোক বেছি একো লাভ নহয় কিন্তু চাবা তুমি আমি আমাৰ ঘৰো আমাৰ থলুৱা খাদ্য যেনে আমাৰ কল পচলা নহলে বা আমাৰ উম এই কিবা কঠালৰ মুচি আঞ্জা সেইবোৰ আৰু আমাৰ উম বিভিন্ন ধৰণে আৰু আমাক সহায় কৰে আৰু। মানে থিক আৰু
আৰু মানে তোমাৰ তুমি গুৱাহাটী ঠিকে আছে বাৰু আৰু ধৰা আমাৰ মানে অসমীয়া বুলি ক'লে ধৰা বিশেষকৈ ভাত, দাইল বা মাছ, সেউজীয়া শাক-পাচলি। বা খাৰ টেঙা বা বাঁহৰ গজা, তোমাৰ কমৰ অ সেই কমৰা লাও, বা নাৰিকল পিঠা, দৈ, চিৰা এইবিলাক মানে বেছিকৈ তাৰমানে চলে আৰু অসমীয়া অ ধৰা অসমীয়াখিনি আমাৰ। অ আৰু ধৰা আমাৰ অসমীয়া খাদ্য তাৰমানে সোৱাদ সোৱাদযুক্ত হয় বহুত। আৰু স্বাস্থ্যৰ কাৰণে বহুত উপযোগী মানে একো অনিষ্ট নকৰে আৰু। অ কিন্তু তোমাৰ ধৰা আজিকালি মানে এ বহুতে মানে ঘৰতে বনোৱা খাদ্য এৰি মানে এ ফাষ্ট ফুডৰ প্ৰতি মানে বহুত আকৰ্ষিত হৈছে।
হয় হয়
ধৰা অ সেই পিজ্জা, বাৰ্গাৰ, ৰোল, চাওমিন, তোমাৰ এবহুতো কল্ড ড্ৰিংকচ এইবিলাক মানে ব বহুতে খাব ধৰিছে আৰু ধৰা গধূলিৰ সময়ত মানে সকলোৱে দোকানত যাই কিনে খায়ে ধৰা এইবিলাকৰ পৰা আমাৰ বহুখিনিয়ে তাৰ মানে ক্ষতি হৈ আছে। ধৰা এনে খাদ্য তোমাৰ মানে অ অধিক তেল নিমখ, অ চেনি আৰু মানে কৃত্ৰিম ৰং থাকে বা খাদ্যত মানে ব মানে বহুত ডায়বেটিছ বা হৃদৰোগ বা তোমাৰ উচ্চ ৰক্তচাপ আদি মানে সমস্যা বহুখিনি তাৰমানে অ বেমাৰ দেখা দিব। আৰু শৰীৰটো মানে তোমাৰ বহুত দুৰ্বল হৈ পৰিব আৰু।
হয় হয় এইটো ঠিকে কলা কাৰণ চাবা উম আজিকালি সেইবোৰ খাদ্যত বেছি গুৰুত্ব দিয়ে কিন্তু আমাৰ আজ আগৰ দিনা আমাৰ থলুৱা খাদ্যবোৰৰ ভিতৰত থলুৱা খাদ্যৰ বিতৰ্কত কথা তুমি ক'লাই যেনে আমাৰ অসমত থলুৱা খাদ্য ভাত, ৰু টি বা আমাৰ আমাৰ এই কি বুলি কয় ক কল ফুলৰ আঞ্জা তুমি কোৱাৰ দৰে ঠিক সেইদৰে সেইবোৰৰ ভিতৰত আমাৰ চাবা আমি আমাৰ আজিকালি যি যিবোৰে আমাৰ ফাষ্ট ফুড জাতীয় খাদ্যবোৰ খায় সেইবোৰক চাবা আৰু আমাৰ আগৰ দিনৰ মানে আমাৰ ককা- আইতাহঁতৰ বল চাবা আৰু আমাৰ মানে আমাৰ ল'ৰা-ছোৱালীবোৰৰ বল চাবা এতিয়াও আমাৰ মানে ল'ৰা-ছোৱালীবোৰে তেওঁলোকৰ মানে বলত নোৱাৰে আৰু খোৱা খোৱা লোৱাৰ ক্ষেত্ৰতো বল আহে ন মানে ঠিক সেইদৰে আৰু আৰু আমাৰ চাবা পন্টা বা তুমি ধৰি লোৱা আমাৰ- পণ্টা ভাতৰে কথা ক'লো আমাৰ অসমতো এইটো মানে অসমতে মানে প্ৰিয় আৰু সেইটো প- পন্তা ভাত আলু পোৰা মা গৰৈ মাছ- পুৰা, এইবোৰ খাদ্য আৰু আমাৰ মানে- মানে বহুত মানে প্ৰিয় আৰু যেনে আমাৰ বা ধৰি লোৱা আমাৰ গাহৰি পোৰা সেই- বোৰ আৰু আমাৰ খোৱা দেখা যায় আৰু মানে এইবোৰ খাদ্য, এইবোৰ খাদ্যৰ- মানে এইবোৰ খাদ্য আমাৰ বেয়া নহয় কিন্তু উমঁ মানে দেহৰ বাবে ভাল আৰু আমাৰ- বো বোৰ বিভিন্ন ধৰণে আমাক সহায় কৰে আৰু দেহটো চ চলাচল কৰাত বা- সেইবোৰ সেইবোৰ খোৱাৰে ঠাইত আজিকালি আৰু মানে আজি - আজিকালি মানুহে কেনেকুৱা আজিকালি ল'ৰা - ছোৱালীবোলে কৈ মানে মা মাছ- পুৰা খাম দে বা মাৰ পন্টা ভাত খাম দে তাত। সেই খাম আৰু মানে ম'ম' খাম বা চাওমিন খাম বা আজিকালি মানে উ- পিতৃ - মাতৃসকলে আনি থৈ দিয়ে পাচতা আনি থৈ দিব ঘৰতে বা আমাৰ ফুচকা আনি- থৈ দিব সেইবোৰ ভাজি দিব খাব সেনে সেনেকুৱা হোৱা দেখা যায় আৰু আজিকালি।
উমঁ হঁয় আৰু মানে তোমাৰ- ধৰা মানে আজিকালি সৰু ল'ৰা - ছোৱালী বিলাকে মানে- এ এই জাংক ফুড মানে যিটো ফাষ্ট ফুড আছে তোমাৰ এ- এইটো মানে খোৱাৰ ফূৰ্তী মানে ধৰা মানে বহু খিনিয়ে খাই মানে বহু খিনিতো- তেওঁলোকৰ ক্ষতিও হৈছে। আৰু ধৰা মোৰ মতে অভিভাৱক তো মই গুৰুত্ব দিব লাগে, ধৰা সেই ফল মূল সেউজীয়া শাক পাচলি- তো, এইবিলাক আৰু খুৱাবা লাগে গাখীৰ মানে এইবিলাক খোৱালে ধৰা তোমাৰ- মগজু বৃদ্ধি পায়। আৰু শৰীৰটো ভাল থাকে।
উমঁ মানে সৰু ছোৱালীবোৰক মানে আজিকালি কেনেকুৱা হৈছে আমাৰ- মানে সৰুৰ পৰাই মা সকলো মানুহে মানে আমাৰ আমাৰ- থল আমাৰ প্ৰটিন জাতীয় খাদ্যবোৰ খোৱা তাত আমাৰ আজিকালি- ল'ৰা - ছোৱালীয়ে কান্দিলে চিপছ দিব বা আমাৰ ম'ম' দিব ম'ম' আনি মম'- খাওঁ খুজিলে ম'ম আনি দিব কিন্তু- কোনেও কোনেও পিতৃ - মাতৃ এনেকুৱা মানে আমাৰে ঘৰৰে কথাটো ক'লো আমাৰ- ইম অ দা দাদাৰ ল'ৰাহতক মানে এনেকুৱা নকৰে যে আমাৰ- কি বুলি কয় তই উমঁ ফাষ্ট ফুড মানে চিপচ টিপছ খাব নালাগে তই এই এই ভাত- এতিয়া খা ভাত খাবা নে মানে ভাত খাবা নোখোজে আজিকালি ল'ৰা - ছোৱালীবোৰে বা আমাৰ- উমঁ কি বুলি গা - সেয়া তোক দেখি ত মানে বেছি আষত মানে- এইবোৰ আৰু তে পাৰে।
ধৰা আমি মানে- উমঁ আৰু তোমাৰ আমি শাক - পাচলিবিলাক খালে মানে ধৰা বহুত মগজু বৃদ্ধি হয়।
উমঁ।
ধৰা, আজিকালি বহুতে তোমাৰ এই- ধৰা যিবিলাক শাক - পাচলি আছে সেইবিলাক মানে নাখায়ে ধৰা, তোমাৰ- আৰু তোমাৰ কেনেকুৱা হয়ঁ ধৰা চ চহৰবিলাকত কেনেকুৱা তোমাৰ বনোৱা খেলা- তে মানে অৰ্ডাৰ দি খায়, সেইটো মানে- দিনক দিনে বহুত বৃদ্ধি হৈ পৰিছে, ধৰা গধূলি সময়ত মানে বহুখিনি আজিকালি বহুখিনি মানুহে ডাঙৰ পৰা সৰু- কুলো কিন্তু মানে বহুতেই মানে তোমাৰ- এই ফাষ্ট ফুডটো খাইয়ে আৰু তাৰ ফলত মানে বহুত সমস্যা আহ হৈছে ধৰা ডক্তৰ তাত যায় থাকিব লাগে গেষ্ট্ৰিক এইবিলাক মানে বহুত সমস্যা হৈছে বা পেটৰ অসুখ
মানে বিশেষকৈ আমাৰ পেটৰ ৰোগটোৱে দেখা দিয়া দেখা যায় আৰু মানে আমাৰ। এইবোৰ এইবোৰৰ ক্ষেত্ৰত মানে পেটৰ বেমাৰ নহলে বা আমাৰ মানে গেষ্ট্ৰিক প্ৰব্লেম এইটো সকলোৰে হয় আৰু, মই ভাবো যে আজিকালি আমাৰ এইবোৰ খাদ্য খোৱাতোনো কি প্ৰয়োজন আমাৰ নিজৰ থলুৱা খাদ্যবোৰ আছে সেইবোৰ খো খোৱাটো মানে মোৰ মতে ভাল আৰু মানে তুমি চাবা
উম উম।
আমিতো আমাৰ আগৰ দিনৰ পৰা আমাৰ প্ৰচলিত আমাৰ কল পচলাৰে কলপচলা আঞ্জাতো আমাক আমাৰ বহুত মানে বহুত এচ কিবা এটা বস্তু দিয়ে ৰবা মানে আমাক উম ভাল আৰু আমাৰ বাবে আৰু সেইটো ভাবো আৰু বা আমাৰ অসমত তো আমাৰ অসমত বস্তবোৰ বিভিন্ন ধৰণৰ শাক পাচলি পোৱা যায় সেইবোৰ খোৱাওক বা আমাৰ ফল মূল বোৰ খোৱাওক সেইবোৰ মানে সেইবোৰ খালে আৰু আমাৰ বহুত ভাল হয়, কিন্তু সেইবোৰ খোৱাৰ ঠাইত আমাৰ ফাষ্ট ফুড খায় কিন্তু মানে মই ভাবো আজিকালি মানে আমাৰ উম পিতৃ মাতৃয়ে মানে ফা ফাষ্ট ফুডতোৰ ওপৰত বেছি গুৰুত্ব দিয়াহে দেখা যায় মানে আমাৰ, ফাষ্ট ফুডটো খা মানে সেইবোৰ ক্ষেত্ৰত আৰু বেছি গুৰুত্ব দিয়ে আৰু মই যি যিমাতো মই আমি মই পোৱা মতে আৰু কিন্তু আম সেইবোৰ খোৱাৰ ঠাইত আমাৰ এইবোৰ খোৱালে আৰু বেছি ভাল হয় আৰু মানে আমাৰ থলুৱা খাদ্যবোৰ।
উম হয় হয়। আৰু তোমাৰ মানে আমি ধৰা পুষ্টিকৰ খাদ্য খাব লাগে। বহুখিনি ধৰা আৰু অকল খাদ্য খালে নহয় আৰু তাত অধিক পৰিমাণে তোমাৰ পানীও খাব লাগিব কিন্তু। আমাৰ দেহৰ কাৰণে তোমাৰ মানে অতি গুৰুত্ গুৰুত্বপূৰ্ণ কথা আমি ডেইলি মানে ধৰা কমেও বয়স অনুযায়ী দুই বা তিনি লিটাৰ পানী সদায় খাব লাগে আৰু। ৰাতি পুৱা শুই উঠি বা পানীৰ পৰা বহু না তোমাৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি আৰু।
হয় হয় মানে কেনেকুৱা তুমি পানীৰ পৰা পানীৰ পৰাই চবা তুমি তোমাৰ পানী যদি তুমি পানী এদিন কমকে খোৱা ন তেতিয়া দিনত তোমাৰ মাথাৰ বিষ মাথাৰ বিষ হ'বলৈ আৰম্ভ কৰে, মই নিজে প্ৰ প্ৰমাণ পোৱা কথা পানী কমকে খালে মাথাৰ বিষ হয়। মোৰে হয় বেলেগতো নাজানো বাৰু মই, ঠিক সেইদৰে পানীতো তুমি উম পানীটোৰো খোৱাৰ নিয়ম কিছুমান থাকে ন আমাৰ ভাত খোৱাৰ পিছত খাব লাগে বা অহ ভাত খোৱাৰ এঘণ্টাৰ পিছত বা ভাত খোৱাৰ এঘন্টা আগত খাব লাগে। ঠিক আৰু সেইদৰে পানীটো নিয়ম মতে খালে আৰু ভাল আৰু।
হয় হয়। সেয়া আজি তোমালোকৰ কথা পাতি ভালে লাগিল, উম ধন্যবাদ।